হেল্ল'
হেল্ল'
হেল্ল'
অ নমস্কাৰ। ভালে, অ মই মই ভালে আছো। তোমাৰ ভালনে?
উম ভাল ভাল। আজি আমি সময়ৰ মু- ওপৰত মানে কথা পাতিম বুলি ভাবিছো
অ অ ঠিক আছে সেইটো এটা ভাল অধ্যায় হয়। উম বহুতো নজনা কথা আছে।
উম উম মানে ধৰা আমাৰ মানে সময় যে মানে তোমাৰ ম- নহৰ মানুহৰ মানে জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ বা তোমাৰ এবাৰ গুছি গ'ল গলে মানে আৰু দু দ্বিতীয়বাৰ আমি ঘূৰাই নাপাওঁ আৰু। হেৰালে মানে পুনৰ উপাৰ্জন কৰিব পাৰি তোমা- মাৰ কিন্তু সময়তটো নোৱাৰি
অ আচলতে মানে কি সময়ৰ কথা মানে আমি যিমানে কোৱা হয় সিমানে কম কাৰণ সময় হৈছ- যে মানুহৰ জীৱনৰ আটাইতকৈ অমূল্য সম্পদ
হয় হয়।
আৰু মানে কি ধন সম্পত্তি আমি ঘুৰাই মানে যেতিয়া আমাৰ ধন সম্পত্তি নোহোৱা হ'ব তেতিয়া মানে কি ঘুৰাই পাম আৰু কিন্তু সময়টো এবাৰ গুচি যোৱাৰ পিছত মানে আমি কেতিয়াও সময়টো নাপাওঁ কাৰণ অহ সময় কেতিয়াও ৰৈ নাথাকে।
হয় হয় আৰু তোমাৰ মানে ধৰা এজন যদি আমি সফল ব্যক্ত- ব্যক্তিৰ মানে আৰু কাহিনী মানে চাব যাওঁ গ'লে মানে তেওঁ আৰু মানে সময়টো মানে এনে মানে সঠিকভাৱে ব্যৱহাৰ কৰিছে। ধৰা পঢ়া শুনা খেল ধেমালি বা পৰিয়ালৰ সকলো কাম কাজ কিছুমান তেওঁ মানে সময়ত কৰে আৰু আৰু বহু ছাত্ৰ ছাত্ৰী আছে তোমাৰ। মানে ত পঢ়াটো পিছলৈ থেলি থৈ দিয়ে বোলে যিখিনি নপঢ়ো কাইলৈ পঢ়িম সেই কাইলৈ পঢ়াই নহয় আৰু। তোমাৰ পৰীক্ষাৰ আগত মানে হাহাকাৰ লাগে। যেতিয়া যদি কামখিন মানে তোমাৰ পঢ়া শুনা খেতি যদি সময়ৰ মানে সদায় সদায় খিনি মানে সময়তে কৰিলে তেতিয়া
মানে অমিজ আমি মানে কি যেতিয়াই যি কৰিব লাগে আমি, সেই কামবোৰ কৰিব লাগে সোনকালে কাৰণ অ আমি যদি আজি কৰিম কালি কৰিম তেনেকৈ থাকো তেতিয়াতো সময়তো ৰৈ নাথাক- থাকে ন গতিকে সময় কাম সময়ত কৰিব লাগে নহলে যেতিয়া সময়ৰ কাম সময়ত নকৰো তেতিয়া মানে কি পিছত আহ ফলাফলটো যেতিয়া আমাৰ বেয়া হয় তেতিয়া আমি নিজে হাহাকাৰ কৰি উঠো। গতিকে ছাত্ৰ ছাত্ৰীসক- কলক মানিয়ে মানে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলেও মানে কি খিনি কথা জানিব লাগে যে অ সময়ৰ সময়ত কৰিব লাগিব যদি তেওঁলোকে আজি পঢ়িম কালি পঢ়িম তেনেকৈ থাকে তেতিয়াহ'লে তেওঁলোকতো ফল ফলাফল টো বেয়াই হ'ব। গতিকে তেওঁলোকে যদি প্ৰতিদিনে অলপ অলপকৈ পঢ়ে তেতিয়া পৰীক্ষাৰ ফলাফলটো নিশ্চয় ভাল হ'ব আৰু তেওঁলোকৰ ভৱিষ্যতটো গঢ়ি উঠিব।
হয় হয় আৰু তোমাৰ মানে সময় নষ্ট হোৱা মানে এটা ডাঙৰ কাৰণ হৈছে তোমাৰ মোবাইল ফোন।
হয় হয়।
সময়খিনি যদি তোমাৰ ভাল এটা কামত ব্যৱহাৰ কৰে তেন্তে বহুত লাভ হয় বা অসমৰ মূল্য কেৱল শিক্ষাৰ ক্ষেত্ৰত নহয় জীৱনৰ প্ৰতি মানে আছে বা যদি কৃষি কৃষিৰ ক্ষেত্ৰ যদি আমি সময়মতে যদি খেতি নকৰো তেতিয়া ফচলটো মানে ভাল নহয়। বা ব্যৱহাৰ মানে সম সিদ্ধান্ত নললে মানে লচ হয়। তেতিয়া মানে ধৰা কৃষিৰ যদি ক্ষেত্ৰত আমি ধান খেতি যদি ধৰা
কি কৰো আমি লাভভিত হম আৰু। আৰু তোমাক যদি আৰু ৰোগী সকলো ৰোগীক মানে সময়মতে চিকিৎসা দিব নোৱাৰে তেন্তে তাত তাৰ কাৰণে বহুত ডাঙৰ লোকচান হয় আমি সেই বহুত বিপদ পৰিব লগা হয় আৰু। অলপ অলপ হ'লেও মানে আৰু মানে মোৰ মতে আৰু তাৰ বিদ্যালয়ৰ বা কাৰ্যালয় সভা মানে অনুষ্ঠান মানে সকলো ঠাইতে মানে সময়ত উপস্থিত থাকিব লাগে।
হয় হয় আচলতে মানে কি আমাৰ আজ মানে কি আমাৰ ছাত্ৰ ছাত্ৰী সকলে উম মোবাইল ফোন টো মানে কি সামাজিক মাধ্যম যিবোৰ ধৰি লোৱা ইনষ্টাগ্ৰাম, ফেচবুক বা গেম খেলি তেওঁলোকে বহুত বেছ- চিয়ে মানে কি ঘন্টা ঘণ্টা সময় বেছিও কটাই দিয়ে। আৰু অ তেওঁলোকে মানে কি সেইটো বস্তুতে মনোযোগ মানে বহি যায় পঢ়াৰ প্ৰতি মনোযোগটো নাথাকে। সেইকাৰণে তেওঁলোকে মানে কি এ মোবাইল ফোনটো এৰি পিনে অকমান পঢ়াত মনোযোগ দিব লাগিব। কাৰণ মোবাইল যেতিয়া চাই থাকিব তেতিয়া কেতিয়া মানে কি সময়খিনি পাৰ হৈ যায় তেওঁলোকে গমেই নাপায়। মানে সময় পৰিচালনা কৰা মানে সময়ৰ কামটো সময়ত কৰিব লাগিব। আমি পিছলৈ কৰিম কৰিম বুলি ভাবি থাকিব নালাগে। আমি মানে যেতিয়াৰ মানে কামটো এতিয়া কিবা এটা কাম আছে বা পঢ়া শুনাৰ কিবা এটা কাম আছে সেইখিনি কাম আমি সময়তে কৰিব লাগিব পিছলৈ পঢ়িম বুলি এৰি দিব নালাগে। তেতিয়া পিছলৈ থৌ মানে কি পঢ়াইে নহ'ব বা কিবা যদি কাম থাকে পিছলৈ কৰিম বুলি ভাবো মানে কৰাই নহয় সেইকাৰণে মানে উম মানে মই এনেকৈ ভাবো যে সময়ৰ কামটো সময়তে কৰিব লাগিব।
উম উম আৰু মই মানে তোমাৰ সদায় ৰা- মানে তোমাৰ কামৰ এখন তালিকা বনাও পোৱা শুন কালে পাঁচটা ত্ৰিশ বজাত উঠিম। তাৰপিছত অলপ ব্যয়াম কৰিম দৌৰিব যাম। উম তাৰ পাছত আহি অ পঢ়া শুনা কৰিম তাৰ পিছত অ কিবা এটা খালো খাই আৰু কলেজ গলোঁ তেনেকে আৰু মই আৰু মানে এতিয়া মানে কেনেকে তোমাৰ ধৰা অ
হয় হয় হয়।
মানে সময়খিনি তোমাৰ সঠিকভাৱে ব্যৱহাৰ কৰি কৰিব লাগে বা চব সফলতা দেখা দিয়ে আৰু।
হয় মানে কি সময় কাৰো বাবে ৰৈ নাথাকে। সময়টো গতিশীল হয়, সময় গৈয়ে থাকিব কিন্তু আমি সময়ৰ লগত আমি নিজকে মিলাব পাৰিব লাগিব।
উম উ।
আৰু কিছুমানতো বহুত মহান ব্যক্তি আছে যিয়ে সময়ৰ মূল্য বুজিছিল বাবে তেওঁলোকৰ আহ সফলতাৰো আঁৰত সময়ৰ স- ঠিক ব্যৱহাৰ আছিল আমাৰ ধৰি লোৱা বি- বিজ্ঞানী, সাহিত্যিক, ৰাজনীতিবিদ, খেলুৱৈ সকলো ক্ষেত্ৰতে সফল তেওঁলোক আহ কাৰণ তেওঁলোকে সময়ৰ সদ ব্যৱহাৰ কৰিছিল। সেইদৰে আমিও বা আমাৰ সৰু সৰু যিখিনি শিক সু আছে বা আমাৰ বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকল আছে। তেওঁলোকেও মানে এইখিনি কথা বুজিব লাগিব যে সময়ৰ সদ ব্যৱহাৰ কৰিলেহে আমি তেওঁ ইমান ডাঙৰ সেই মহান ব্যক্তি কেইজনৰ দৰে আমিও নিজকে মানে আহ পিছলৈ ভৱিষ্যত গঢ়ি উঠিব পাৰিম।
হয় হয়।
এইখিনি কথা জানিব লাগিব।
উম। মানে সময়খিনি তোমাৰ ধৰা সঠিক ভাৱে ব্যৱহাৰ কৰিব লাগে তোমাৰ যিখিনি টাইমত মানে এটা সময় মানে তোমাৰ ধৰিও ল'ব লাগে সেইখিনি টাইমতে কৰিব লাগে। আৰু তোমাৰ মানে সময়মতে যদি আমি টোপনিও নামাৰো। তাৰ ফলত মানে বহুত আমাৰ ক্ষতি হয়। টোপনি নমৰাৰ ফলত।
হয় হয়।
সেইকাৰণে সময়মতে আৰু গোটেইখিনি কাম কৰিব লাগে।
হয় আৰু আমি আমি যদি মানে কি এতিয়াই সময় নষ্ট কৰি থাকো বা মোবাইল চাই বহি থাকো। বা অনন্য কিবা কামত বহি থাকো তেতিয়াটো মানে কি আমাৰ ভৱিষ্যতে ধৰি লোৱা ভাল চাকৰি অথবা ভাল জীৱন লাভ কৰাতো বহুত বেছি কঠ- ঠিন হৈ পৰিব সেয়েহে মানে প্ৰতিজন ছাত- এটা সময়সূচী প্ৰস্তুত কৰি সেইমতে চলিব লাগে।
উম উম। আৰু মানে ইটা মোৰ মতে আৰু যদি তুমি অ কিবা এটা সফলতা লাভ কৰিব বিচাৰিছা মানে কিন্তু তাৰ মানে মেইন আৰু কাহিনীটো হ'ব তোমাৰ সময়ৰ মূল্য তুমি যদি সময়ৰ সম- সময়খিনি ঠিকমতে ব্যয়হাৰ কৰা তেন্তে মানে তুমি সফলতা মানে সোনকালে লাভ অ লাভ কৰিবা যদি আৰু যি আৰু সময়খিনি যদি তোমাৰ অনাই বনাই নষ্ট কৰা মোবাইল চাই এইবিলাক তেতিয়া তোমাৰে লোকচান হ'ব আৰু
আৰু আমাৰ মানে কি সময় ত' মানে কি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সময়ৰ মূল্য আছে। অ অকল আমাৰ বুলিয়ে নহয় ধৰি লোৱাক কৃষক ব্যৱসায়ী চিকিৎসক শিক্ষক সকলোৰে বাবে সময় সমানেই গুৰুত্বপূৰ্ণ হয়।
হয় হয়। ধৰত আৰু তোমাৰ মানে ধৰা এইবিল এইবিলাক ঘৰ সম্পত্তি বা গাড়ী সকলো হেৰালে তোমাৰ কিন্তু পুনৰ আমি আৰু কষ্ট কৰিবা বা তোমাৰ ধৰা কিবা এটা কষ্ট কৰিব লাগে। তাতো সময় লাগিব সেই সময়খিনি মানে ভালকৈ কৰিব লাগিব। তাৰপাছত আৰু তোমাৰ এইবিলাক কিনিবৰ বাবে আৰু সেই মানে কিনিব পাৰিম কিন্তু সেই কিনিবৰ কাৰণেটো তুমি কিবা এটা কৰিবলৈ হলে সেইটো কামত তুমি সময়ো দিব লাগিব। তাৰ পাছত পাবা কিন্তু সময়টো এবাৰ গ'লে তাক কিনিব নোৱাৰে ত মানে এবাৰ যোৱাৰ পাছত তাক আৰু দ্বিতীয়বাৰ মানে ঘূৰাই আনি- নোৱাৰে।
অ মানে উম যিসকলে মানে কি কাম পিছুৱাই ৰাখে তেওঁলোকৰ কাম কেতিয়াও সময় মতে সম্পূৰ্ণ নহয়। অ এই মানে এটা আমাৰ সময়ৰ ওপৰত এটা নীতি আছে যে আজিৰ কাম আজি কা- কাইলৰ কাম কাইলৈ গতিকে এই নীতিটো অনুসৰণ কৰি আমি কামবোৰ কৰিব লাগিব আৰু। এইবোৰ মানে পালন আমি ধৰি লোৱা সময়তো আমি কেনেকৈ ব্যৱহাৰ সদ ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো আমাৰ অ কি আমি সেইটো নিজে মানে কি জানিব লাগিব। তেতিয়া হ'লে বন্ধু আজ- যি তোমাৰ পৰা মানে কি অ সময়ৰ মূল্য সম্পৰ্কে কথা পাতি বহুত খিনি নজনা কথা শিকিলোঁ। ভাল লাগিল বহুত হয় হয় অ হয় ধন্যবাদ।